হেল্ল'? হা ছাৰ কি কৰি আছে?
আছোঁ আৰু ঘৰতে আছো বাহিৰত অলপ বহি।
অ অ অ।
ৰেষ্ট লৈ আছো ক অ আছো আছো ভালেই বাৰু।
অ কিবা আপুনিতো ফিৰি আছে নহয় এতিয়া।
হয় ফ্ৰি আছো।
অ কিবা অলপমান ভ্ৰমণৰ বিষয়ত আলোচনা কৰিব লগীয়া হৈছিল।
হয় ছাৰ ক
উম'। আপুনি কেতিয়াবা আগত গৈছিলে নেকি ভ্ৰমণত?
চাই-চাই ভ্ৰমণত আমি গৈ পাইছো, অ'। গৈছো কেইটামান জাগাত গৈছো আৰু ধৰক আপোনাৰ পূব পিনে ইফালে শ্বিলঙত গৈছো ইফালে অৰুণাচল লৈকে গৈছো আৰু।
উ', মইয়ো অৰুণাচল গৈছিলো। ত ভ্ৰমণ-ভ্ৰমত গৈ-গৈ আপুনি গৈছিলে কেনেকুৱা লাগে?
অ', ভাল লাগে বাৰু। ভ্ৰমণত গলে ভাল লাগে-ভাল লাগে সকলোৰে ভাল লাগিব বাৰু।
হয়'-হয়'-হয়'। আপোনা আপুনি তো অৰুণাচলত গৈছিলে না?
হয়'-হয়', অৰুণাচল গৈ পাইছো।
অৰুণাচলত কি গৈখিনি কেনেকুৱা লাগিছে মন?
ভাল লাগিছে বহু জাগা খিনি আৰু ঠাণ্ডা অ, পাহাৰীয়া পাহাৰীয়া এৰিয়া হয়।
অ', এইটোতো আমাৰ অসমৰ বাহিৰত হয় না বেলেগ ষ্টেট?
হয়'-হয়', ষ্টেট বেলেগ হয়।
অ', কেনেকুৱা লাগিছিল বুলি কৈছে আপুনি?
ভালে লাগিছে-ভালে লাগিছে আপোনাৰ অৰুণাচল যাব গলে আপোনাৰ কি কৰিলে প্ৰথমো আপোনাৰ পাছ বনাব লগা হয়। পাছ নোহোৱাকৈ যাব নোৱাৰি। পাছ বনাব লাগে আপোনাৰ পাই এইপিনে হ'ল আপোনাৰ বান্দৰদোৱা। ইফালেদি গৈছো আৰু ইফালে আপোনাৰ লখিমপুৰ হৈ ইফালেদি গৈছো।
লখিমপুৰ দি-দি গলেটো কিপিন-কিপিন গেট বুলি কয়?
হয়'-হয়', এইটো আমি পাহৰি গৈছো। গেটৰ নামটো একচেলি মানে আমি ইমান যোৱা নাই ইফালে দি এবাৰহে গৈছো যাষ্ট।
অ'-অ', ত আপুনিতো সিফালে, সিফালে তো যোৱা নাছিল নহয়? মই গৈছিলোঁ ত সিফাল দি গৈখিনি নে আপুনি ইমান ডাঙৰ-ডাঙৰ পাহাৰ বিলাক দেখা পাব ন? বহুত আনন্দ লাগে তাত দেখি প পোৱাৰ কাৰণে পাহি-পাহি সি-সি সিপিনে যয় মানে সেইবিলাক উম, মানে অৰুণাচলৰ যিবিলাক মানুহ আছে ন? সেইবিলাক এতিয়াও নহয় এই আগৰ দিনৰ কালচাৰটো মানি থাকে
হয় হয়
সিহঁতৰ এই কালচাৰটো এতিয়াও আছে
হয় কেনেকুৱা কালচাৰটো হেল্ল'
কালচাৰটো মানে তোমালোকেতো এতিয়া হা হেল্ল'
হয় কওক
হেল্ল' আমাৰ লগতে এতিয়া সকলো ভাষাই আমাৰ লগতে এতিয়া সকলো ভাষ- খাই বুজি পাওঁ, নহয় অলপ অলপ
হয় হয়
বুজি পাও ন, সিহঁতে এতিয়াও সিহঁতৰ যে যিটো ভাষা আছে সেইটোে বুজি পায় মানে ভিতৰ ফালৰ যিবিলাক মানুহ আছে সেইবিলাকে।
হয়'-হয়'।
মানে হিন্দীয়েও বুজি নাপায়, ইংলিছ মানে আছামিছও বুজি নাপায়।
হয়।
ইংলিছ অলপ-অলপ বুজি পায় সেইটো বাহিৰৰ যিটো ম-মানুহ আছে যি-যিবিলাক মানুহ দিল্লীত মুম্বাই সেইবিলাক পঢ়াচুনা কৰি থাকে সেইবিলাক
হয় হয় হয় পঢ়া শুনা মানুহ বিলাকেতো ইংলিছ বুজি পায় কিন্তু আপোনাৰ অশিক্ষিত শিত মানুহ কিছুমান আছে সেইবিলাকেতো বুজি নাপায় আৰু
হয় হয় হয় হয় সেইটো কৰি আছো মানে ভিতৰত পানীৰ যিবিলাক মানুহ আছে তেনেকুৱা আপুনি ধৰি লওক উম এই চাইনা বৰ্ডাৰ আছে মানে টাবাং বুলি কৈ। থাকে
হয় হয়
ষাকে পৰে সেইটো সেই সেই সেই নিচিনা মানুহ বিলাক একেও বুজি নাপায় সিহঁতৰ ভাষা যিটো সেইটোৱে বুজি পায়। তে সেইটো কৈ আছো আপুনতো কৈছিলে নহয়
মই গৈছো মানে এবাৰ এবাৰ এবাৰ এবাৰ সে গৈ পাইছো সেফালে ভিতৰত ফালে মানে ইমান ভিতৰত যোৱা নাই মই মই আপোনাৰ অৰুণাচল যাই কিনে আপোনাৰ হাবুলি আৰু জিৰো বুলি কৈ যে
উম সেই খিনি জাগা দি আমি ঘুৰি আহিছো তাৰ পিছত ই ফালেদি বান্দৰদোৱা হৈ কিনি গ'লো ফাৰ্ষ্ট টাইমত ইটানগৰ বুলি কয় সেইখিনি জোগাত গৈ পাইছ
তাৰতেতো হাঁপুলি জিৰ' তে আপুনি
প্লেন গাড়ী দেখা পায়, হয় হয় প্লেন গাডী দেখা পায় হয় প্লেন বিলাক পাহাৰৰ একেবাৰে কষে হয় প্লেন গাড়ীৰ একেবাৰে কাষে কাষে দি মানে পাহাৰৰ মানে কাকেদি দি সোমাই আহে মানে এনেককা লাগে যে পাৰত লাগি গ'ল নেকি প্লেনখন এনেকুৱা লাগে আৰু তাতেও ভাল লাগে বোলো পাহাৰ পাহাৰ এৰিয়া পাহাৰীয়া এৰিয়া ঠাণ্ডা মৌচম আৰু এতিয়া গৰমৰ নিচিনা গৰমৰ মৌচম হয় এতিয়া যদি যাই আপুনি এতিয়াতো ভাল লাগিব ন
অ এতিয়া ভাল লাগিব তাতে
হয়
মানে তাতে এ এতিয়া গৰম নাই
হয় হয়
তি ভাল লাগে তাতে এতিয়াও অলপ অলপ ঠাণ্ডা আছে।
হয়
আৰু আপুনি ভিতৰ ফালে ভিতৰ ফালে আপোনাৰ কোন কোন জাগাত গৈছ- অৰুণাচলৰ যায়‌ কিনি
মই ভিতৰ ফালে জিৰৰ পৰা ভিতৰত ভোলা বস্তি
হয় হয়
তাৰ পিছত সিপিনে মানে ইমানে গৈছো আৰু ইপিনে অৰুণাচলৰ যিটো ৰাজধানী আছে ন ইটানগৰ বুলি কৈ থাকে ইটানগৰত গৈ খিনি গংগা জুলি বস্তি এয়া জুলি
হয়
বেংটিআলি বহুতো জেগাত ঘূ ঘূৰিছো। তাতে এঠাই বস্তু ফেমাছ সেইটো হৈছে তাৰ লোকাল যিবিলাক মানুহ আছে ন
হয় হয় সেইবিলাক পাহাৰ অঞ্চলতো ইমান সুন্দৰ সুন্দৰকৈ চবজি বনাই থাক- কে হয়।
সিহঁতেই লৈ লৈ আনি ৰাস্তাৰ ইপিনে ইপিনে সিপিনে লৈ লৈ বহি বহি বিক্ৰী কৰি কৰি থাকে।
হয় এইটো দেখি ভাল লাগে। হয়। ভাল লগা বস্তু আৰু হয়
আৰু তাৰ মানুহ বিলাক কাজিয়া
হয় মেলা বুলি
নিজৰ নিজৰ কাম নি ব্যস্ত সেইবিলাকে এটি ভাল লাগে।
হয়।
দুই টো গৈছিলে আপুনি কিবা কি টকা পালে কওকচোন অলপমান
অ মইতো এইখিনি জাগা দেখা পালো আৰু বহুত ভাল লাগিছে যেনেকে আপোনাৰ পাহাৰৰ ওপৰেদি ওপৰেদি যাব লগা ৰাস্তা আছে। তলপিনে আৰু বহুত যাম বহুত মানে ঠাই বহুত তলত দেখা পায় আৰু সৰু সুৰা বস্তু ডাঙৰ বস্তু সৰু সৰু দেখা পায় বহুতে সেইবিলাক বস্তু ভাল লাগে আৰু পানী বিলাক যেনেকা মানে পাহাৰৰ পৰা তলত লৈ নামি আহে উম এইবিলাক পানী বিলাক মানে পৰিষ্কাৰ পানী হয় ভাল লাগে আৰু সেইবিলাক বস্তু এইবিলাক বস্তু মানে য'তে ত'তে নাপায় তাঁতেৰ পায়ে আৰু উম আৰু আপোনাৰ এ সেইবিলাক এ মানুহ বিলাক যে আছে মানুহ বিলাক মানে বহুত ভদ্ৰ হয় যিবিলাক শিক্ষিত মানুহ হয়। সেইবিলাক বহুত ভদ্ৰ আৰু ভাল মানুহ হয় মানুহৰ লগত কথা বতৰা কথম কথা বথন যে কৰে আৰু হিন্দী হিন্দী কথা ক'ব পাৰে মানে। যিবিলাক আপোনাৰ হব আৰু জিৰো কলো হয় হিন্দী ক'ব পাৰে।
হয় হয়।
আৰু মানে এ ভঙা ভঙাত যিটো হিন্দী কয় এনেকয় হিন্দী কয় বাৰু।
অৰুণাচল ত তাতে উ দুটা জনগোষ্ঠীৰ মানুহো পায় বেছিভাগেই বেলেগ।
বাহিৰৰ পৰা মানে ৰ কাৰণেহে যায় কে কোনোবাই ববচা কৰিব যায় কোনোবাই? কাম কৰিবলৈ যায় কোনো কোনোবাই ফুৰিবলৈ যায় এনেকে বাৰু। উ ইমান জয় সি অৰুণাচলত। মানে ষ্টেট এটা ষ্টেট হিচাপত মানে। আপোনাৰ ইমান জনসংখ্যাও নহয় জনসংখ্যাও বহুত কম আমাৰ যেনেক এটা উম ডিষ্ট্ৰিকত যেনেকা জনসংখ্যা জনসংখ্যা আছে ইমান মানে এটা অৰুণাচলতো নহয়। এনেকে বাৰু।
এটা ষ্টেত যিমান আছে আমাৰ অসমত এটা ডিষ্ট্ৰিকত সিমান।
হয় হয়।
তাতে থাকি পৰা পৰা জোগা বিলাক কম আছে ন পাহাৰ এলেকা সেইটো
হয়। মাটি খান্দি খান্দি পাহাৰত মাটি খান্দি খান্দি ঘৰ বনাই থাকিব লাগে, হয়। হয় হয়।
কষ্টৰে জাগা হয় সেইকাৰণে আৰু বাৰু চৰকাৰে বাৰু বহুতো সুবিধা দিছে তাতে। আপোনাৰ আপোনাৰ মাছ প্ৰতি ঘৰতে শুনা পাইছো বাৰু অ মই দেখা পোৱা নাই কিন্তু শুনা পাই আছো। প্ৰতি ঘৰতে সিহঁতে মানে খেতি কৰিলেও চৰ সেইকাৰণে সেইখিনি খেতি কৰাৰ কাৰণে পইচা দিয়ে আৰু সিহঁতে মানে দৰমাহাও পায় কিবা এটা। হ সিহেতৰ মানে এই তাৰ মানে সিহঁতৰ মানে এইটো সুবিধা আৰু। কাম নকৰিলেও মানে চলিবও পাৰে ঘৰ।
চৰকাৰৰ পৰা কিবা কিবা এটা পায়।
হয় কিবা এটা মানে অনুদান পায় সিহঁতে। অৰুণাচল বাচি হিচাপ বাচি হিচাপত মানে পায়। দিবও পাৰে চৰকাৰ ইমান জনসংঘ নাই নহয়। সেইকাৰণে দিবও পাৰে।
সেইটো হয় ত। তুমিও গৈছে আমিও গৈছিলোঁ এতিয়া বেলেগ বেলেগ মানুহ কেইজনোৰমান লৈ খিনি আনি লৈ যাই ঘূৰাই আনিব লাগে তাৰ কালচাৰ বিলাক। মানুহ বিলাক তাক কি কি হিচাপত তাত থাকে মানুহ। বিলাক কি কৰে কেনেকুৱাই কেনেকুৱা থাকে এই দেখাই আনিব লাগে।
আৰু অৰুণাচলত অৰুণাচলত মই এটা বস্তু পালো আৰু। পঢ়া শুনাৰ ক্ষেত্ৰত পঢ়া শুনাৰ ক্ষেত্ৰত সিহঁতে বৰ্তমান যিটো পৰিস্থিতি হৈ আছে বহুত গুৰুত গুৰুত্ব দি আছে সিহঁতে। আপোনাৰ সৰু সৰু ল'ৰা হয় হয়। সৰু সৰু ল'ৰা ছাল আৰু ছোৱালী বিলাক এই গীৰ্জা বুলি কয় যে হা এই গীৰ্জাত উম গীৰ্জা আৰু স্কুল এটাই বস্তু কৰি ৰাখিছো তাতে। পিক জা আছে স্কুল আছে তাতে মানে সৰু-সৰু ল'ৰা ছোৱালী বিলাক ডাইৰেক্ট হোষ্টেল হিচাপত থাকে তাতে। আপোনাৰ আহ ল'ৰা ছোৱালী চাব কাৰণে বহুত মানুহ ৰাখি দিছে সিহঁতে চাব চোৱা চিতা কৰে। ৰান্দ বঢ়া খোৱা, হা সেইবিলাক কৰাৰ কাৰণে গা-পা ধুৱাই দিয়ে এনেকুৱা মানে ভাল-ভাল ফেচিলিটি আছে তাতে বহুত ধুনীয়া-ধুনীয়া ফেচিলিটি দি আছে। হ পঢ়া শুনা পনে ভাল আৰু। তাতে মানে পঢ়া শুনা কৰিলে মানে চাকৰিটো কনফাৰ্ম হৈয়ে থাকে চাকৰি। চাকৰিৰ কাৰণে বাৰু টেনচন নাই সিহঁতৰ। আমাৰ যেনেকাে ধৰক পঢ়া শুনা কৰাৰ পিছত চাকৰি হবনে নাই এইটো মানে গেৰেণ্টি নাই। মানে গেৰাণ্টি ক'বও নোৱাৰি বাৰু আৰু সিহঁতে মানে পঢ়া শুনা কৰিছে মানে চাকৰিটো মানে কনফৰ্ম। হ'বই আৰু আৰু যদি কয় মই নকৰো চাকৰি বিজনেছ কৰিম এইটো বেলেগ কথা।
উম উম। সেইটোৱেই তাৰ-তাৰ পৰিৱেশটো ভাল।
হয়। হয়'-হয়', সিহঁতৰ মানুহ আছে আৰু সিক যিহত